অ, হ'ল ন'।
উম।
অ', অ', এয়া উ ধুনি যে তোমাৰ লগত তুমি ফোন কৰিছিলা, পাতি আছিলো মানে মোৰ ইম্পৰটেণ্ট কল এটা আহি গ'ল। সেইকাৰণে মানে ফোন তো মানে ৰাখি দিব লগিয়া হ'ল। কথাতটো আধৰুৱাই হৈ থাকি, অ'।
কিবা ইম্পৰটেন্ট কল-চ
অ', সেই ইম্পৰ্টেট মানে কিবা অফিচ ৰিলেতেড ফোন এটা আহি গ'ল। সেইকাৰণে মানে ফোনটো কাটি দিব লগি ইয়া হৈ গ'ল, বাক কি হেৰি অ', মানে কথাটো মানে আধৰুৱা হ'ল ন' পাতাটো। অ', ফাইনেন্সৰ মই মানে ত ম ভ ম
ডাউন পেমেণ্টটো তোমাৰেই টেনাউেড মৰ ভিতৰত আহি য আৰু যদি বোলে ভাবা যে অলপ বেছি বেছিকে দিব
সেইটো সেইটো নিজৰ ইচ্ছাামতে দিব পাৰি আৰু অ অ আ্ছা
তেতিয়া মানে ধৰি লোৱা তোমাৰ মান্থলি ইমইটো অলপ মিলি থাকিব
উম উম উম এতিয়া মানে ধৰি লোৱা চাপ'জ লোনটো ধৰিলে মৰা যোৱা নাই ধৰি লোৱা ডিচেম্বৰ মানত মৰা যাব আৰু এনেই আৰু ম মূৰতো লোনতটো মৰা গ'ল তাৰ পিছত ধৰি লও মোৰ মন গৈছে মই সেইটো মাবাইল যে আৰু কন্টিনিউ নকৰো মই ভাবিছো লোনটো মাৰি দিও মাৰি পেলাই মই নেক্সট ল'ব নোৱাৰিম চাগে
তেনেকে ল'ব নোৱাৰিবা কাৰণ লোনতটো তোমাৰ গোটেই ক্লজ হব লাগিব
মানে কি লোনটো মই মাৰি দিলে আজি মাৰি দিলে আজি ক্ল'জ হৈ নাযায় নেকি
নাই তোমাৰ যোনটো ডেটত লোনৰ থাকে ন তেনেও থাকে যে লোনৰ
আহ
তোমাৰ যোনটো ডেটত শেষ হ'ব লাগিব সেইটো ডেটতহে শেষ হ'ব
আচ্ছা
এনেকে তুমি আগতে যদি চেটেলমেণ্ট কৰি দিয়া তেতিয়া লোনটো ক্ল'জ নহয়
উম উম উম উম আচ্ছা আৰু এটা হেৰি এতিয়া জনাৰ ভিতৰতটো এতিয়া মেনুর মানুহ বিলাকে মৌচলী এইটোৱে জানে যে ব্ৰাজাছ ফাইনেঞ্চ আছে আৰু মোলৰ কাৰণে মানে চেমচংঙে মানে চেমচং ফাইনেঞ্চ টো জিছে
উম উম
ত' মই শুনিছো কিবা ৰিলায়েন্স ফাইনেন্স নাম ফাইনেন্স আছে নেকি
ৰিলায়েন্সটো তোমাৰ আছে সেইটো অনলি জিঅ' মাৰ্টত ছাপ'ৰ্টেড হয়
এ মানে কেনেকুৱা টাইপত হয়
জিঅ' মাৰ্ট যত তোমাৰ থাকিব আমাৰ মৰিগাঁওতো আছে বাৰু জিঅ' মাৰ্ট
মানে হেৰি তোমাৰ সেইটোত ফোন ল'ব পাৰি নেকি
উম জিঅ' মাৰ্টৰ পৰা ল'ব পাৰি ফোন
অ মানে কি সেই মই ইমান দিনা ভাবি আছো টুৱেলভ থাউজেণ্ডহে দিছিলো তেনেকে'লে মানে ভ দ চনে মই ক'লো টেলভ অ টেলভ থাউজেডটো তোমাৰ অ ডাউন পেমেন্ট তেওঁ তেতিয়া লোৱা দিন হৈছে ন তে যে আছিল আৰু মানে এইটি চামঠিংক হয় আৰু তেতিয়া মোবাইলটোৰ দাম তাৰপিছত তেওঁ মানে আইফোন ছেভেনটিন মই প'টো নহয় প'টো নহয় অনলি চছেভেনটিনটো
অনলি চেছেভেনটিন বছ
তাৰপিছত তেওঁ দন ম কিমান মাহৰ কাৰণে আছিলে ই এম আই ন ম থাউজেণ্ড চামথিং কেে দিয়া আৰু মানে উ ইমানো বেছি নহয় ন ফৰ থাউজেডটো বাকী মানে তোমাৰ সেই মানে হা কি কৈছা
জ
আহ অ অ আচছা মই সেইটোয়ে মানে মই
অ মই সেইটোৱে ভাবিছোঁ কাৰণ মানে তোমাৰ ইমান কমত পাই গৈছে কাৰণ বাজাজ ফাইনেন্সততটো ইমান কমত
বাজ ফাইনেন্শচন হয়ে